অ দেৱজিৎ, কি খবৰ?
হেল্ল'।
হেল্ল' শুনা পাইছা দেৱজিৎ?
হেল্ল'। নি নি্চ
হেল্ল' শুনা পাইছা দেৱজিৎ, অ শুনা পাইছা? অ কি খবৰ তোৰ, কি খবৰ?
ঠিকে আছো তোমাৰ কোৱা, ঠিকে আছে কি কবা আৰু খালী বহি আছো লৰা
সাৰে বহি আছা।
তুমি কি তুমি, পঢ়াপাতি হেৰি ঠিকে আছে আৰু, ইমান খাচো নহয় ইমান বেয়াও নহয় সেনে ইমান ইমান চলি আছে। তোমাৰ কেনে চলি আছে পিছে পঢ়া পাতি? উ।
পঢ়া পাতি সেই নৰ্মেল চলি আছে আৰু বৰ্তমান। উম। পঢ়ি আছো অকমান চকমান যিমান পাৰো সিমান চেষ্টা কৰি আছো, উম ট্ৰাই কৰি আছো আৰু যিমান যিখিনি পাৰো যিখিনি কষ্ট কৰিব পাৰো আৰু। সেইটো কৰি আছো বাকী, বেছি কৰা নাই নৰ্মেল আৰু।
পৰীক্ষাত পাছ কৰা না নকৰা?
পাছটো কৰিব লাগে চাগে, তই? এতিয়া ভাবি আছো কি বা হয় বাকী
এইবাৰ মোৰে টেনচন লাগিছে ৰ'বা একেবাৰে পঢ়া চৰা ইমান এটা হোৱাই নাই ৰ'বা।
নোট ছোট বনাইছ না নাই পুৰা ভালকে তই?
এ নাই দে সেইটোয়ে তো দিগদাৰ এতিয়া পৰীক্ষা আহিছে। পৰীক্ষা আগতো একো নপঢ়িলো এতিয়া পৰীক্ষা আহি আছে যে বহুত টেনচন লাগিছে বা কেনেবাকে পাছ কৰিলো হ'ল দে মই ইমান টেনশ্যন লাগি আছে ন।
আ। আৰে নোটছত অকণমান বনাব লাগিব ৰ।
ত এতিয়া নটছ চটছ এতিয়া লাষ্ট সময়তনো কেনেকে বনাবা নটচছে বনাবা নে পঢ়বাই নে মুখস্থ কৰিবা, এ ইমান খিনি মনতো নাথাকে ন এতিয়া নটছে বনাই যোৱা যদি সময় ৱেষ্ট হব। এতিয়া যদি পঢ়া আকৌ পঢ়ভও আছে কিবা কৰিব আছে। ন ওলাম মোৰ হিচাপত ন মোবাইলতে কিবা চাৰ্চ চাৰ্চ মাৰি নাই ভিডিঅ' চিডিঅ' কৰিব গুগুলৰ পৰা এনা কৰি মানে চিট মুখা ডাউনলোড কৰি পেলাই পঢ়ব লাগিব চাগে। নট চট বনাই আমাৰ সময়ে নাই। ন।
সেইটো হয়, সেইটো হয় আৰু কি বুলি কয়। নটছ চটছ হৈ বাৰু এতিয়া এটা মেইনলি। কি কৰিব লাগব্ জানা নাই এতিয়া আমি কৰিব লাগিব কি আমাৰো একজাম এতিয়া একদম ওচৰত আহি আছে। হয় নে নাই? ত' সেইটো তাৰ কাৰণে। এতিয়া আমি এতিয়াতো কিতাপখন চাই পঢ়ি লাভ নাই আমাৰ। চ' এতিয়া আমি ফকাচ কৰবা লাগব্। প্ৰিভিয়ছ ইয়াৰ পেপাৰত। বুজি পাইছা? ইয়াত দুই তিনিখন মান প্ৰিভিয়াছ ইয়াৰ ধৰি লও দুহেজাৰ। কি আৰু এতিয়া টুৱেনটি চিক্স চলি আছে না টুৱেনটি ফাইভ, টুৱেনটি ফৰ টুৱেনটি থ্রি। মানে তিনি বছৰৰ প্ৰভিয়েছ। পেপাৰ ওলাই গেনে। তাৰ পৰা যিবিলাক ইম্পৰ্টেণ্ দিবনে। থাকে তাতেতো বহুত থাকো তাৰ পৰাৰা যিকেইটা বেছি কমন আহিছে অ বেছি যিখিনি কমন কমন কমন আহি আছে অ বেছি কমন বাৰ বটি আছে সেইখিনি প্ৰথমতে পঢ়ি ল তাৰ পিছত যিখিনি ধৰি ল পাৰ সেইখিনি ট্ৰাই কৰিব লাগিব আৰু ন শিকক
উম সেইখিনিয়ে প্ৰথমতে ক্লিয়াৰ কৰিব পাই যাওঁ নেকি মই এইটোৱে ভাবি আছো ময়ো সেইটোয়ে ভাবি আছো
চাগে সেইটোয় ত তোৰ বিজনেচ দি কেনে হয়
এ সেইটোৱে সেইটোয়ে টেনশন লাগিছে তাৰে আমাৰ এটাও নাই কছে বাকী পৰীক্ষা আগতো অকন চব এটা বা দুটা হেৰি অফ আছে মানে কন্টিনাচলি নাই কিন্তু ইয়াৰ মাজতে এটাও অফ নাই ডাইৰেক্ট হেৰি পিছতে আছে
তাকে এনকেকে ঐকৃএতিয়াউ কেইটামান লচন অকমান
একাউণ্টনো সেইটো এটা একাউণ্টৰ টান আছে এতিয়া একাউণ্টৰ আগত মোৰ মাত্ৰ এদিন বন্ধ আছে কেনেকে বন্দবস্ত কৰো আৰু সেই
মোক সেইটো হয় মই তোক মানে কি জানা একাউণ্টৰ বস্তু খিনি যেতিয়া মেমে বুজাইছিল মই একো বুজি নাপালো ভালকে চ' মই যিখিনি প্ৰেক্টিকেল দে নোৱাৰিম জান প্ৰকতিকেল মই ভালকে নোৱাৰিম কমত যদি জেনেওন কওঁ সঁচা কথাই প্ৰেক্টিকেল নোৱাৰিম ভালকে নাই কোনেলে মানে মই এতিয়া থিয়ৰি চাব লাগিব থিয়ৰি প্ৰেক্টিকেল দুটাই আছে থিয়ৰি চাব লাগিব প্ৰেক্টিকেল কি চাম আৰু প্ৰেক্টিকেল মই নোৱাৰিব
মোৰ উল্টা আৰু থিয়ৰি মাথাত নোসোমায় প্ৰেক্টিকেল কেনেকুৱাকে কৰিছা এ মই মই সজাত আহছো এই চাৰিটা নে পাঁচটা প্ৰেক্টিকেল আহে লাষ্টত ডাঙৰ ডাঙৰ চাম কেইটা সেইকেইটাই কৰো বাকী মই থিয়ৰি একেবে নাচাওঁ আৰু এ থিয়ৰি মোৰ মা মাথাবোৰতে যায় একো বুজি চুজি নাপাওয়ে মানে ইমান মুখস্থ কথাই নাহে যে কেনেকে মুখস্থ কৰিম আৰু কিন্তু থিয়ৰ এটা প্ৰেক্টিকেল খিনি ভাল যে প্ৰেক্টিকেল খিনি অকমান বুজিলে অক মেথছৰ টাইপৰহে এটা ফৰ্মেটত বনাই যোৱাফালে ডেবিট এইফালে ক্ৰেডিট বেলেঞ্চ চিট বনাই কিবা এটা ইজি লাগে মোৰ এলেবিলিটফালে খিনি ইজি লাগে কিন্তু এই থিয়ৰৰি খিনিয়ে মোৰ একেবাৰে কামোৰ দি থাকে, মূৰতে নুসোমায়। অৱশ্যে ন এতিয়া কি কিবা থিয়ৰিও যদি দুই তিনিটা মান যদি পাৰো নহয় তেতিয়াহ'লে কমচ পাছ কৰিম বুলি এটা আশা থাকে আৰু নেকি
উম তাকে তই এতিয়া মাস্কা, সেইটোৱে টো মাস্কা মাথা মাৰিব লাগিব আৰু
উ প্ৰেক্টিকেলত ইমান টেনচন নাই দুই তিনিটা মান প্ৰিভিয়াছাৰ এনেকুৱা বেলেগ ধৰণৰ মানে আহিছে আৰু সেইটো সেই দুটান প্ৰেক্টিছ কৰি প্ৰেক্টিকেলত ইমান এটা টেনন নাই মোৰ কামটো প্ৰেক্টিকেলত অলপ চলপ পাৰিমে ইফালে মই অলপমান মানে জানো মেমে যেতিয়া বুজাইছে নহয় কৈছো আৰু
অ হয় আৰু শুনচোন আমাৰতো ধৰি লও জুনৰ জুনৰ আঠাইশ তাৰিখৰ পৰা একজাম আছে জুনৰ আঠাইছ তাৰিখে ফাৰ্ষ্ট এক্সাম টো আছে জুনত তাৰপিছত জুলাইৰ ত' চাৰি তাৰিখে আছে জুলাইৰ আঠ তাৰিখেটা আছে জুলাই বাৰ তাৰিখেটা আছে আৰু জুলাই বিশ বিশ তাৰিখে এটা আছে মুঠতে পাঁচটা এক্সাম আ চ' পাঁচটা এক্সাম যেতিয়া আমাৰ খতম হ'ব পাঁচটা এক্সাম বাৰু আ প্ৰিভিয়ছ আৰু পেপাৰ চেপাৰ চাই কেনে আমি পঢ়ি চঢ়ি কিনে ঠিক ঠাক কৰি কিনে আমি এক এক্সামটো দি দিম ঠিক আছে বা ও এনেকা আমি দিবো চেষ্টা কৰিম আৰু নিজে কষ্ট কষ্ট কৰিম হাৰ্ডৱৰক কৰিম স্মাৰ্ট ওৱক লগাগাম এক মান ইম কৰিলে এই বোৰ কোৱেচন চোৱেচন চাম আমি তাকে জি যি আছে আমি সেইখিনি কৰিমেই সেইটো কৈ লাভ নাই তাৰপাছ যেতিয়া মানে আমাৰ সি এইবিলাক সেইবিলাক ফটমছত আমাৰ তেতিয়া আমাৰ এক্সামটো শেষ হৈ যাব হা শেষ হৈ যোৱাৰ পাছত আমি ট্ৰিপৰ প্লেন কৰিব লাগছে
অ এ এ বেছি সময় অ হে আৰু এনে গৰম ইমান দি দিছে যে ট্ৰিপ এটা লাগেই লাগে অ মানে
ট্ৰিপ এটা লাগে
আ মইতো বহু দিন যোৱাই নাই অ অকখন ফুৰিব যন যায় অ‌ সিহঁত ফুৰবা চুৰবা যায় ক'ত ফুৰবা চুৰবা যাম যদে নে কি বগামাটি চগামাটি কবাত অ অ প্লন।
সেইটোতো মই ভাবি আছো কৰ'বাত ক'ত বা।
এতিয়া বেছি দূৰতো এতিয়া বেছি দূৰত দূৰতো যাবা। নোৱাৰিচোন ধৰি লওক শ্বিলং ইলং ইমানতো সখিনো বহুত দূৰ হৈ যায় নহ ত সেইকাৰণে কৰবাত উচৰে পাজৰে
ওচৰে পওচৰে যাম দে এই ওচৰেৰে পওজৰে ক'ৰবাত যাম আৰু ইতে মজা চাগে এ কৰিম খান চানা খাম চাগে লগৰ বিলাকক আৰু ছয় সাতটা মান লগৰ চকৰ যাম আমি যাতে আমি মজাকে অ পুৰা একমজাকে খানা চানা লৈ যাম চিপছ চিপ ঠাণ্ডা ঠাণ্ডা কল্ড ড্ৰিংক চলড্ৰিংক। সব লৈ যাম আৰু ধুনীয়াকে মজাকে মিউজিক চিউজিক চিষ্টেম ডান্স চান্স কৰিব পাৰম পুৰা মজাকে একদম। তাতে পুৰা ভাত চাতটো যোগাৰ যোগাৰ কৰি পুৰা মানে।
ৰোৱা খানা চানা পুৰা বিন্দাছ পুৰা ফুল ইঞ্জয় কিন্তু এবাৰ পৰীক্ষাটো সমাপ্ত হলে পৰীক্ষা নোযোৱা লৈকে টেনচনে লাগি যাই হৈ কি হ'ব কি নহ'ব মানে ইমান হাতাই দিছে মানে আৰু আগৰ পৰা যেন যি মোৰ। ৰিজাল্ট দিছে ন',? পুৰা ঘৰত মানে বহুত গালি পাৰিছে যে', ইমান বেয়া ৰিজাল্ট পাইছে গম পাইছাঁ নে ', নাই কিন্তু এইবাৰতো মোৰ আৰু টেনশ্যন লৈছে এইবাৰ হিবাৰ ইমান খিনি নম্বৰ পোৱাৰ পিছতো গালি আহিছে, এইবাৰতো একখেত পঢ়াই নাই কি ৰিজাল্ট পাই কিন্তু এটা কাম কৰিম এক প্ৰথমতে, ছবে অহা পিছতে ৰিজাল্ট দিব এই ইনজয় কৰি লও নে', কি কয়?
এতিয়া আমি কি', জানা, এতিয়া মেইনলি একজামটোত ফকাচ কৰোঁ, দুটাই মজা কে নোট-চোট ওলাও, তইও নট ওলা, মইয়ো নট ওলাও তই নটচ, এটা', -এটা, 'চাবজেকটত ধৰিল তই একাউঞ্চৰ ওলালি নটচ, মই ওলালো বিজনেচ ষ্টাডি, এনেকা দুটা মজাকে-মজাকে তিনটা-তিনটা চাবজেক্টচত পচটা চাবজেক্ট অ', দুটা- দুটা আছে। কেনেকা টাইপৰ মাৰে জানা ধৰি লোৱা, এতেণ্ড থাৰতি থ্ৰী তাতে ফৰ্টি, তাৰ পিছত তাৰ ফৰ্টি থ্ৰী তাৰপিছত, ফিফটি-থ্ৰী আৰু তাৰ লগত পৰ্ব তেৰ, তাৰ লগত পৰ্ব বাৰ, এনেকা-এনেকা টাইপৰ মিলে উলটা-পুল্টা নম্বৰ মিলে ধৰি,
উল্টা নম্বৰৰ কিবাত আছিল, চেবাত সেইটোয়েতো ভাল নালাগে ওচৰৰ এতিয়া আমি যদি, গম পাল ধৰি লোৱা ওচৰ এতিয়া ধৰি লোৱা, মোৰ ৰুল নম্বৰ থাৰ্টি থ্ৰী, ন', ত', থাৰ্টি ফৰ্টো যদি মই গম পাম ন', যে, এই থাৰ্টি ফর্টোৱে পৰিব। যেতিয়া থাৰ্টি ফর্টোৰ লগত অলপমান ধৰি লোৱা অলপমান চোৱা-চি কৰো আৰু সেইটোতো আমাৰ লগত চলিয়ে যায়, আৰু কিছুমানৰ ক্ষেত্ৰত এ, সেনেকে অলপমান মিলাই-মিলাই লিখো আৰু কিন্তু এতিয়াটো সেইটোযও গম নাপাও, কাৰন চিৰিয়েলটো মিলাই কিন্তু হিচাপত সেইটোয়ে নাজানো। হয়, ন, হয়', নাই কোৱাচোন-কোৱা, কিবা-কিবি খুচুৰ-মুচুৰ কৰি পেলাই বনাই দিয়া হৈছে।
এ, হ'ব বাৰু কি বুলি কয় চা, এতিয়া বেলেগক চাৱাটো বাদ দি, আমি নিজে কি, এতিয়া আমি ফকাচ কৰো অকণমান পঢ়াত ঠিক আছে, নচীবত যাই যি, যাই, যাই যি, পৰে নচীবত সিটো ক'ব নোৱাৰি চা জানা হব পাৰে, গাধাও হব পাৰে, এতিয়া কি আমিতো নাজানো। চ, এতিয়া হা, আমাৰ হাতত অকণমান টাইম আছে আঠাইচ তাৰিখৰ পৰা আমাৰ একজাম হয় যিহেতু চ, এতিয়া আমাৰ হাতত অকনমান টাইম আছে, চ, এতিয়া আমি একজামৰ নটচৰ কাৰণে আমি প্ৰিপাৰেচন কৰো। মজাগে। প্ৰিপাৰেচন কৰি কিনে, তাৰ পিছত একজামৰ কত ভাব আৰু তই মানে মই যিখিনি তোক কল কি তই দুটা চাবজেক্ট তই নটছবিলাক প্ৰিভিয়াছ ইয়াৰ টুৱেন্টি ফৌৰ টোৱে থ্ৰী টুৱেণ্টি ফাইভ। চাৰিখন, তিনিখন ওলাই, মইয়ো চাও তিনিখন ওলাও, ওলাই কিনে মজা এই এঞ্চাৰ এঞ্চাৰ মই মানে গো গুগাল, ছেট ছেট জি পি টিতে পাই যাও আমি এঞ্চাৰ চেঞ্চাৰ বিলাক তাতে আমি এঞ্চাৰ এইবিলাক চা মানে চাম তাৰ পাছত ধুনীয়াকে আমি পঢ়িম আৰু বুজি পালি।
আমি সেইটোৱে কৰিব লাগিব।
তাৰপাছতে তই মোক ধৰি ল কোৱেছন কৰিলি আৰু মই তোক কোৱেছন কৰিলোঁ আৰু ৱা উম এম চি কিও বিলাক যে ট্ৰু ফ্ৰলছ এইবিলাক চাই আছে এইবিলাকো চাব লাগিব, এইবিলাকো ভালকে প্ৰিপাৰেচন কৰিব লাগিব। কোনটো? টাইম হাতত বহুত কম আছে এইকাৰণে আমি আমি মানে পঢ়া ষ্টাৰ্টত দিবই লাগিব আৰু টাইম কম আছে একদম।
সিবাৰ যে মোৰ যে একাম মানে ইমান বিশেষকে একাউণ্টচটো ইমান বেয়া হৈছে মই গমেই পোৱা নাই খালি অকল প্ৰেক্টিকেলি কৰি থৈ আহিছো এ পাঁচটা প্ৰেটিকেল আহিছে জানা নাই, মই পাঁচটা প্ৰেক্টিকেলে মই কৰি থৈ আহিছোঁ এটাও এৰা নাই মই থিওৰি না একেবাৰে কৰিব পৰা নাই দুই তিনটা মান নিজে বনাই বনাই লিখিছো। ত একো বনাবই পৰা নাই। আৰু এইবাৰতো আৰু এটা খেলি মেলি হৈ গৈছে যে এ বাকী গোটেই কেইটা পৰীক্ষাৰ মাজত চাবজেক্ট একাউণ্টছত যিকোনো এদিন সময় দিছে কিন্তু এদিনটো কি আৰু। এদিনতো দিলে নহ হয় ন বহুত তিনি চাৰি দিন মান দিলে অলপ ভাল আছিল। মাজতে যিখিনি বিজনেছ ষ্টাদিছৰ আগত এদিনো গেপ নাই। তুমি চোৱা না তে ডাইৰেক্ট একাউনটচ একাউনটচৰ পিছত বিজনেছ ষ্টাডিছে তুমি চাবা নে একাউণ্টছে চাবা নে কি চাবা কোৱাচোন কোৱা। ইমান খিনি এ এটা হলে টো গেপ দিব ল দিছে যে বিজনেছ পঢ়ো কিবা পঢ়োঁ কিন্তু বিজনেছ ত একো গেপ এ নাই যে আমি প্ৰিপাৰেচন কৰিম।
একো নাই দিয়া এতিয়া, শুনা মই মই এটা কথা কওঁ এতিয়া গেপ নাই‌ নাই আৰু এতিয়া আমি টাইম আছে হাতত যিহেতু এতিয়া আমি ধুনীয়া কে, চ' বিজনেছ ষ্টাডি প্ৰথমতে আমি বিজনেছ ষ্টাডিৰে ন'টচ খিনি উলিয়াম, চ' আমি চবতকে আগত‌ বিজনেছ ষ্টাডি ভালকে ক্লিয়াৰ কৰি লওঁ, চ' এতিয়া মই বিজনেছ খিনি ওলাই আছোঁ! ঠিক আছে তই এতিয়া পঢ় মজাকে মই এতিয়া বিজনেছ ষ্টাডিৰ ন'টচ
এটা কাম কৰিম দিয়া, প্ৰথমতে দুটাই মানে প্ৰিভিয়াচ য়েৰৰ কোৱেছন খিনি ওলাওঁ ওলোৱা পিছে তাৰেই ইম্পৰ্টেন্টটো পিছত ৰিপিট হৈছে ৰিপিট হোৱাখিনি প্ৰথমতে পঢ়ি লওঁ, তাৰে বহুত জানো আমি ৰিপিট হোৱা ধৰি ল দুই যোনি খিনিবা ৰিপিট হৈছে, সেই ৰিপিট হোৱা খিনি আমি কৰি লওঁ তাৰ পিছত এটা দুটা কে এনেকে এনেকে এনেকে ৰিভিজন
ঠিক আছে ঠিক আছে মই এতিয়া বস্তু বস্তু খিনি ওলাই আছো ঠিক আছে এতিয়া টাইমো হ'ল, এতিয়া আমি ফোনটো ৰাখো দিয়ক থেংক ইউ, এতিয়া মই মই ন'টচ বনাওঁ তুমিও পঢ়া এতিয়া। দে হ'ব ঠিক আছে। ঠিক আছে দিয়া থেংক ইউ চ', অকে ঠিক আছে ঠিক আছে ঠিক আছে।